অঁ বন্ধু শুনা পাইছানে?
কি খবৰ?
অ ভালে আছো দিয়া তোমাৰ ভাল নে?
মোৰো ভালে ভালেই।
কৰি আছা এতিয়া?
এ এতিয়া ৰবা আজি মানে অলপ বাহিৰত গেলো ফুৰিব গেলো,
ক'ত ৰঙিয়া?
হয় কি কৈছা?
ৰঙিয়াৰ টাউনত নেকি?
টাউনত গেলো আৰু তোমাৰ এক নম্বৰ কথা মানে মই আজি তোমাৰ এটা এ নেচাৰেল বস্তু চালো মানে তোমাৰ যিটো গধূলিৰ পৰিৱেশ ৰাতিৰ পৰিৱেশ।
হয় হয়
মানে আজি পথাৰৰ পৰিৱেশটো চালো ৰাতিকে
অ খুব সুন্দৰ ভাল লগা পৰিৱেশ ন একদম।
অ ভাল লগা হয় মানে বন্ধুৰ লগত আমি তাত খানা খাওঁ কেতিয়াবা।
অ অ হয় হয়, এই আমি মানে অ মহানগৰীত থ কাৰ মাজত খুব ভাল লগা পৰি
হয়, হয়, ভাল লগা মানে একদম তোমাৰ নেচাৰ ৰেল একদম ধুনীয়া লাগে আৰু তোমাৰ। মানে আজি বহুত দিনৰ মূৰত গেলো মানে তোমাৰ আগতে মানে তাত খানা খাইছিলোঁ, কিবা কৰিছিলোঁ এখন দলং তাল তলত এটা জান আছে তোমাৰ সৰু জান বুলি কয় জান বুলি ক'লিতো জানা? মানে এটা অ', ন দীবিলাকে জানবিলাক যায় নদীত পৰে বুলি কয় যি তোমাৰ।
হয়, হয়, হয়।
মানে জান এটা আছে আমাৰ ইয়াত, মানে তলত এখন দলং আছে। তাৰ ওপৰত মানে কেতিয়াবা বহু আড্ডা মাৰো তোমাৰ কেতিয়াবা লগৰ লগত।
অ', অ', হয়। খুব সুন্দৰ ধুনীয়া তিতিয়া হয়, হয়।
ধুনীয়া লাগে আৰু তোমাৰ মানে কি ধুনীয়া আকাশখন চালে
অ', অ', আৰু মানে বেছিমানে এ হেৰি তোমাৰ পোহৰ বা ঘৰ ওচৰ ঘৰ চৰ নাই বাবে মানে তাত বেলেগ মানে মুকলি মুকলি লাগে ন'?
হয়, হয়, কোনো হাই হুলস্থূল নাই।
বিলাক গাড়ী তোমাৰ হওঁক এই গাঁৱত কথা কিবা কথা এইবিলাক এ তেনেকুৱা নাই আৰু ধুনীয়া আৰু নিৰল নিস্তব্ধ, ধুনীয়া ঠাই মানে তোমাৰ।
হয়, হয়, ভাল লাগে। সে আমি খুব মানে
হয়।
পৰিবেশৰ বিষয়ে পাতিছা? আজি আমি অকণমান গাওঁ আৰু চহৰৰ বিষয়ে পাতোঁ নেকি? আলোচনাৰ বিষয়টো। এই
উলিয়াই দিলোঁ এতিয়া।
অ, অ, ঠিকে, সেইকাৰণে মোৰ ঘপককৈ মনতো আহিল মানে।
হয়।
হয়। অ, তুমি অলপ হয়, অ।
মই যাতে গাঁৱৰ কথা কলোঁ, অলপ গাঁৱৰ নেচাৰেল বস্তুবিলাক ক'লো মানে তোমাৰ আজি বহুত দিন মূৰত গ'লো, গাঁৱৰ পথাৰত গলোঁ, ৰাতি গ'লো বাৰু। মানে ভালে লাগি বহুত ভাল লাগিছে, তাত লগৰ কেইজনমানৰ লগত আজি অলপ কথা পাত বহুতদিনৰ মূৰত কথা পাতিলোঁ।
হয়, হয়, লাগে-লাগে লাগে বন্ধু-বান্ধৱৰ মাজত।
হয়, হয়, হয়।
যাতে আজি ৰবিবাৰ হয়, ৰবিবাৰ মানে চবৰে অফেই থাকে তোমাৰ। ৰবিবাৰ চবে টাইমে দিছে। আমি চাৰিজন-পাঁচজন যি ল'ৰা আছোঁ, আমি লগৰ আৰু ভাল বন্ধু তোমাৰ।
হয়, হয়। খুব সুন্দৰ, মানে এই আ গাঁৱৰ যিটো হয়।
মই তোমাক এটা কথা সুধিবো সেই পৰিৱেশটো টাউনত, তোমালোকেতো টাউনতে থাকা এতিয়াও।
হয়, হয়।
এ টাউনত এই পৰিৱেশত পোৱা নেকি? যেনেকে এনেকুৱা গাঁৱত পোৱা তোমালোকে।
নাই, নাই, নাই, একেবাৰে সেই মানে পৰিৱেশটো মই মানে সদায় মানে খুব দুখ লাগে, মই মানে কেতিয়াবা যদি এ গাঁৱৰ তুমি এই মাত্ৰ কোৱা ধৰণে, যে কবাৰ কলভাৰটোত বহি মানে বন্ধুৰ লগত নিলিৰো-নিস্তব্ধ ঠাইত, আজি আড্ডা দি আমি সে মানে কোনো ঠাই নাপাওঁ, গোটেই হাই-হল্লা, পেপু-পাপা, গাড়ীৰ শব্দ ইফালে মানে কলখানা, বিল্ডিং, সকলো ফালে ৰমক-জমক শব্দ। কিন্তু সদায় তোমাৰ ৰমক-জমকটো ভাল নালাগে নহয়। সদায় মানে তোমাৰ মাছ-মাংস খাই ভাল লাগিব নেকি কোৱাচোন, সদায় যদি তোমাক দিয়ে সদায় প্ৰত্যেকটা হাজত দিয়ে।
হয়, হয়, হয়, হয়, নালাগে, এতিয়া মই কথা এটা সুধিব খুজিছো তোমাক। এই মানুহবিলাকে কিয় টাউনত ইমান মানে চহৰত থাকিব বিচাৰে মানে। গাঁৱত যি নাথাকে গাঁৱত-গাঁৱৰ পৰা চহৰত গুচি যায়, কিছুমানে তোমাৰ যায় বাৰু সেইটো বেলেগ কথা, কিন্তু কিছুমানে যিয়ে টাউনত থাকো-থাকো কে মানে গাঁৱততো ধুনীয়া পৰিৱেশ।
উম, উম, উম, হয়, হয়, এইটো মানে এনেকুৱা হয় এ তোমাৰ ধৰা বিশেষকৈ বেছিভাগ গাঁৱৰ থকা মানু খিনিয়ে কি ভাবে, অকণমান মানে টাউনত আহি মাটি কিনি থাকো, মানে গাঁৱৰ মানুহখিনি মানে লেবেল বুলি কয় যে টো মানে, মানে এটা সেই ভংগীমা দিয়া, অ কাৰ
হয়।
মইয়ে কৈছো তোমাৰ মই ইমান বছৰ ইয়াত থাকিলো, মোৰতো একো ইয়াত ভাল নলগা হৈ গল, সদায় কিমান কি চাম এইবোৰ লাইট লমক জমক ইমান হাই হোল্লাৰ মাজত কিমান থাকিম, মানুহে কিন্তু আচল শান্তিটো বিচাৰি সেই গাঁৱতে যাই, তোমাৰ এতিয়া মই মই তোমাক উদাহৰণ দিব বিচাৰিছো এতিয়া আমাৰ বিহুৰ সময়ত, এই সকলো মানুহ কিয় গাঁৱত গুচি যায়? হয়নে নহয়, বিহুতো ইয়াতো পাতিব পাৰি অ' একদম গুৱাত মহানগৰখনচোন খালী হৈ যায়। উম হম, গতিকে আচল আহ, কোৱা মানে আচল সুখ শান্তিটো বিচাৰি মানে, মানুহে আচল সুখ শান্তি গাঁৱতে আছে। কাৰণ কিয় এই আমাৰ এতিয়া গুৱাহাটী মহানগৰীত আমি ইমান মানুহ আছো যদিও আমাৰ চাৰি প ধৰ মানুহৰ মাজতে মানে একো মিলা প্ৰীতি নাই ইঘৰে সিঘৰৰ লগত মানে কাজিয়া বা মাত কথা নিদিয়ে সবে মানে নিজৰ কামে কামে যায় বস্ততাপূৰ্ণ জীৱন কাৰো লগত আৰু মাতিৰ সময় নাই। কিন্তু গাঁৱত সেনেকুৱা নহয় গাঁৱত তোমাৰ ইখন গাঁৱৰ পৰা সিখন গাঁৱ এজন মানুহ ক'ত কি ক'ত সকলো কথা জানে হয়নে? সেই, সেই বস্তুটো মোৰ খুব ভাল লাগে। এতিয়া তুমি গাঁৱৰ গোটেইখিনি মানুহৰ কথাই তুমি প্ৰায় জানাই কিজানি, সকলোৰে নাম।
আৰু তোমাৰ মানে হেৰি গাঁৱৰ হেৰি বিলাক ভাল লাগে মানে তোমাৰ কি কৈছা মানে তুমি যি কলা গাঁৱৰ মানুহ বিলাকে বিহত বিহুত কিয় আহে
উম উম
মানে বিহুত টাউনত একোৱেই নাই বিহুত বিহুবুলি ক'লে একো নাই তোমাৰ কিটো আছে?
হয়।
না টাউনত তোমাৰ মেজি ঘৰ হয় মেজি ঘৰ টাউনত বনাব পাৰে নেকি? টো মেজি ঘৰ গাঁৱত হয় তাৰমানে জাগাই নাই আৰু জাগা থাকিলেও মানে, হয় ৰা ডাঙৰকৈ, ডাঙৰকৈ বনত সেইটো কথা নহয় তোমাৰ যিটো গাঁৱত এটা মেজি ঘৰ বনালে কিমান তোমাৰ ফূৰ্তি লাগে তোমাৰ খানা -পিনা খাই লগ- বন্ধুৰ লগত ফূুৰ্তি কৰিব পাৰি আমি নাৰা কাটিব যাওঁ তোমাৰ ধান যেতি খেতি হয় খেতি ধান খেতি তোমাৰ ধান বিলাক কাটে তাৰ নাৰা বিলাক কাটে যাওঁ তোমাৰ আমাৰ কল শচনি কলৰ যিবিলাক হেৰি আছে কল শচনি বুলি কয় আমাৰ
হয় হয় কল চোচনি বুলি কয় হয়।
কল চচনি বিলাক সেইবিলাক যি আমি আনো আনি আনি গাঁৱত যি লগৰ লগত কিমান খানা খাওঁ সেইবিলাক ফূৰ্তি ৰাতি ফুৰ্তি কৰোঁ, এইবিলাক টাউনত পাব নেকি?
হয় হয় নাই নাই টাউনত সেনেকুৱা একো নাই মানে সেইটোয়েতো সেইবাবে হয়তো মানুহবোৰ মানে গাঁৱলৈকে যায়।
হয়, আৰু মানে তোমাৰ মানে এইবিলাকে আৰু মানে গাঁৱত যিটো পৰিৱেশ সেইটো টাউনত নাই বুলি মই
একেবাৰে নাই, কেতিয়া আৰু নহয়ও মানে হয় নে?
নহয় নহয় নহয় নহয়, মানে মই ভাবো এই এতিয়াও বহুত টাউনৰ মানুহ গাঁৱত মানে তোমাৰ মই বহুত ডাঙৰ ডাঙৰ মানুহ দেখিছো আমাৰ ইয়াত এটা গাঁৱতে দেখিছো মানে টাউনৰ মাটি থাকিলেও গাঁৱত মানে ঘৰ এটা দুটা ৰুম তিনিটা ৰুম হল বনাই থৈ যায় মানে, কেতিয়াবা আহিলে ইয়াত মানে ৰাতি থাকিব লাগে। তে হলে উৎসৱ -পাৰ্বন লৈ। মানে তাৰ কাৰণে থৈ যায় মানে ম গাঁৱৰ মাটি বিচিৰে বিচাৰে এতিয়াও
হয়, হয়। সেইটোৱে কথা যে মানে সেইটোৱে কথা যে মানুহে সুখ শান্তি যিটো আচল সুখ শান্তি মই কৰিছো যে গাঁৱতে আছে টাউনত যে তুমি যে ক'লা অলপ আগত টাউনৰ মানুহবোৰ কিয় আহে সেইটো মানে দুদিনীয়া ৰমক জমক দেখি মানে যোনে মানে ধৰা এ পিছতো এই মই ক'লোৱে ন সদায় মাংস আঞ্জা খাই খাই কিমান খাবা তুমি এটা সময়ত আমুৱাই যাব ঠিক সনেকৈ এই ৰ ৰমক -জমকবোৰ দেখি মানে মানুহবোৰ আহে হ বহুত ভাল লাগিব থাকি দেই থাকেই ভাল লাগে বাৰু দুদিনমান ভাল লাগে তাৰ পাছতে আকৌ সেই একেই কিমান মানে সেই আকৌ গাঁৱতে মানে আচল সুখ শান্তিটো ল বা মুকলি বতাহ বুলি যিটো কয় তুমি কলাই অলপ আগত মুকলি বতাহ ল খালো বন্ধুৰ লগত এনেকৈ মে আড্ডা মাৰিলো
হয় আৰু মই নাই আৰু মই ভাব মই মানুহ জানেই আৰু আমাৰ গাঁৱতে এইবিলাক আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়াত মানে আছে বহু গাঁওত মানে বহুত ডাঙৰ ডাঙৰ চাকৰি কৰে কিন্তু গাঁৱত মানে থাকি বহুত ভাল পায় মানে কয় ইয়াত আহি গাঁৱত থ ভাল লাগে মানে বহুত ভাল লাগ বুলি কয় কিন্তু সিহঁতৰ টাউনত মানে বহুত ডাঙৰ ডাঙৰ চাকৰি কৰে তোমাৰ ডাঙৰ ডাঙৰ সিহত তাত মানে চব সুবিধাই আছে কিন্তু গাঁৱত থাকি গাঁৱৰ পৰিৱেশটো ভাল পায় তাত আমাৰ ইয়াত
হয় হয় হয় গাঁৱৰ মানে বিশেষকৈ গাঁৱৰ মানুহবোৰৰ মন বোৰ মানে বহুত মানে সহজ সৰল মন গাঁৱৰ মানুহবোৰ এই মই ক'লো নহয় এই। তোমাৰ ধৰা ইখন গাঁৱৰ পৰা সিখন গাঁওৰ মানুহলৈকে মানে আহ যাহ থাকে চাহ চিনাকি থাকে যিটো আমাৰ এই মহানগৰীত টাউনত দুঘৰ তিনি ঘৰ চাৰি ঘৰ মানুহৰ মাজতে মানে কোন কি কাক একো চিনিয়ে নাপায়
হয় হয়। আৰু মই ভাবো তোমাৰ টাউনত মানে উদাহৰণতে যায় এই তোমাৰ নগৰ বিলাকত মানে তাত বিজনেচ হিচাপত। মানে মাটি দোখৰ কিনি থৈটো কৰ্মসূত্ৰে যাইতো সেই হয় আৰু তোমাৰ মাটিডোখৰ কৰ্মসূত্ৰে যায় মাটি এডোখৰো কিনি থৈ তাৰ পিছত মানে আজি পাচ। বছৰ ছয় দহ বছৰ পিছত যদি এক কোটি হৈছে তাৰপিছত। দুই তিনি কোটি টকা পাম। তাতকৈ মই দেহে দেখোন বিক্ৰী কৰি দিম।
হয়, হয় এতিয়া তোমাৰ বেছিভাগ মই আকৌ সেই ৰঙীয়া নলবাৰী চাইদ মানুহ বোৰে আহি মানে আমাৰ ইয়াত মাটি এনেকৈ কিনি বা কিছুমানে ঘৰ বান্ধি মানে বিজনেছ কৰি আছে ভাড়া ঘৰে সোপামান বনাই থৈ দিছে।
দে
উম, উম।
সেইটোৱেতো
তেতিয়াহ'লে বন্ধু আজি তোমাৰ লগত এই বিষয়ে আলোচনা কৰি ভালেই লাগিল। গাঁও আৰু চহৰ আৰু বহুত কথা থাকি গ'ল সেই সময়তটো কেনেকৈ গুচি গ'ল ধৰিবই নোৱাৰিলো অ আমি হয় হয় আজিলৈ ইমানতে সামৰিছোঁ দিয়া ধন্যবাদ
ঠিক আছে